হেল্ল', হয় নমস্কাৰ',
হয়, বলিৱা দঁতাল ভাই, আপুনি মোৰ কণ্ঠস্বৰ শুনা পাইছে?
পাই আছোঁ, আপুনি মোক যি ভাষাৰে মাতিলে মই তাৰ বাবে অকণো ভাল পোৱা নাই কিয়নো আপ', আপুনি নিজেই ভুলো উচৰ বৰ কাকতি গোহাঁই',
হয় আপুনি যি', মোৰ যে কণ্ঠস্বৰ শুনা পাইছে সেই ক্ষেত্ৰতে আপুনি নিজকে সৌভাগ্যৱান বুলি ভাবক। যিহেতু আপোনাৰ দাঁত এতিয়া বহুত বাঢ়ি আহিছে।
হয় এনেধৰণৰ যদি আপুনি আৰু বাক্য কয় মই ফোন কাটি দিম। আৰু মই ধন পগলাৰ সৈতে কথা পাতিবলৈ আহ লম।
হয় হয় মই শুনা পাইছোঁ আপুনি কিছুমান অপব্যৱহাৰ বা অপবাক্য ব্যৱহাৰ
সেইটো অপ অপশব্দ নহয় তেওঁ নামেই সেইটো যেতিয়া মই কৰিম কি।
হয় হয় আপুনি চাওক আপুনি কিছুমান অপদ্ৰব্য কালি গ্ৰহণ কৰাৰ ফলত আপোনাৰ মাত তৃদেৱে আপোনাৰ গালত টপচ টপচ কেইটামান বুন্দা চৰ সোধাইছিলে হয়তো আপোনাৰ মনত আছে।
হয় হয়, আছে আছে।
হয়, এনেদৰে যদি আপুনি অপশব্দবিলাকো ব্যৱহাৰ কৰি থাকে তেন্তে আপোনাৰ ভৱিষ্যত টো বৰ বিশাল ভাল নহ'ব। আৰু আপুনি দাঁতৰ যি দাঁতটো আপুনি এতিয়া বৰ্তমান মই দেখা পাইছোঁ ষ্টেণ্ড হিচাপে ৰা- খিবলৈ চেষ্টা কৰিছে এইটো কাম নকৰিব, যিহেতু আমি বহুত সময়ৰ পিছত আমি কৰ্ম সংস্থাপন পাইছোঁ, গতিকে যেনে ত' তেনেকেই শুলে আপুনি প্ৰয়াস
হয় হয়, মই তাৰ মাজত অকমান ব্যৱ আহ সমস্যা দেখিছো, এতিয়া আপুনি ক কৰিও আছে আৰু সমস্যাটোৰ উপলব্ধ মই দেখি গৈ আছো। নিজে
আপোনাক যদি মই এটা উপদেশ দিওঁ, আপুনি বেয়া পাব নেকি?
হয় কওক।
আপুনি যেতিয়া ধৰক মৌ হতি কথোপ উপকঠন কৰিব আপোনাৰ মুখৰ পৰা ভাষ্যটো যেতিয়া ওলাব, তেতিয়া আপোনাৰ পুনৰ যোনটোত তলৰ অংশ, সেই অংশটো মুখত দি ক'ব আৰু শুনোতে এইটো অংশ কাণত দি ল'ব।
হয় হয়।
হয় হয় নহয় আপুনি এই প্ৰচেষ্টা অৱলম্বন কৰক। আৰু ইয়াৰ যিখিনি গুৰুত্ব বা ইয়াৰ যোনখিনি ফল সেইখিনি যাতে মই পৰিলক্ষিত হওঁ। এই কথাত মন দিব।
হয়, এতিয়া আপোনালোকৰ ঘৰত খেতি বাতি কেনে চলি আছে?
খেতি বাতি মানে এই আমাৰ ফালে মানে আমি ৰাতি সময়টোত শুই দিওঁ। আমি ৰাত- খেতি -খেতি পথাৰলৈ ওলাই নাযাওঁ, আপুনি এইটো কেনেকুৱা প্ৰশ্ন সুধিছে মই বুজিয়ে পোৱা নাই?
ৰাতিৰ কথা কোৱা নাই, খেতি বাতি কেনে চলিছে মই সেইটোহে সুধিছো আপোনাক?
হয় খেতি বাতি এতিয়া যথেষ্ট নাই অ এইকণত নাই তেখেত ব্যয় সেইজন ব্যক্তি। ৰাতি মানে আমাৰ খেতি বাতিলে নাযাওঁ যদিও দিনত গৈছোঁ মানে, দিনত ধৰক ধুনীয়া। পানী হৈ আছে এতিয়া বানপানী নহয় আৰু আপোনাৰ শুকোলাম পানী, সেই পানীতে মই খেতি এতিয়া ধুনীয়া চলি আছে।
হয়, এ পানীকেইটা পণে আমাৰ মোৰ মনত পৰিলে যি আমি তিনজন চাৰিজন মিলি ভোৰ এখন বনাইছিলো, সেই ভোৰ খনত যে আপোনাকে মোকে এজন শকত ব্যক্তিয়ে পেলাই দিছিল ঠেলি পেলাই আপুনি তাৰ বিষয়ে অকণমান কিবা ক'ব নেকি?
মই তাৰ বিষয়ে ক'বলৈতো বহুতেই আছে কিন্তু মানে মই তেখেতক এই সন্দৰ্ভত বহুত বেয়া পাইছিলোঁ যদিও মানে ধৰক সেই বেয়া পোৱাটো মই নাইকিয়া কৰি দিলোঁ কিয়নো ভুলখন বনাওঁ মানে সেই শকত আপদ ব্যক্তিজনে অকলেই সেইখনবোৰ দাঙি মেলি যিখিনি শক- শক্তি প্ৰয়োগ কৰিলে কিনো ক'ব আৰু।
হয় কিন্তু তেওঁ যে আমাৰ পেলাই সেই লেতেৰা পানীৰ পৰা খজতি আমাৰ যি বেমাৰটো দিলে ৰোগটো আহ সেই ৰোগটোৰ বাবে মই তেওঁৰ, তেওঁৰ ওপৰত বহুত খং উঠি আছে। আৰু তেওঁ জহতে সেই ভুৰ খন এদিন চলাবলেহে পালোঁ, পিছদিনাখন সেইখন আপোনাৰ যি পিতা, তেওঁ সেইখন উটুৱাই দিলে।
হয় আপুনি এইটো শুদ্ধ কথা কৈছে, ধৰক মানুহে আদিম যুগৰ পৰা শৰীৰৰ কিছুমান বিশেষ অংগৰ বাবে ধৰক বস্ত্ৰ পৰিধান কৰিছিলে। আৰু তেনে কিছুমান অংগ- পতংগত তেখেতৰ সেই দুৰ্নীতিগ্ৰস্ত কাৰ্যৰ বাবে ধৰক খজুৱতিজাতীয় কিছু দুৰাৰো গ্য বেমাৰে দেখা দিছিলে আৰু মই মানে সেইবাবেই তেখেতক এটা কাণৰ তলত মৰমৰ স্বৰ সোধাব বিচাৰিছিলোঁ যদিও মানে তেখেতৰ যিখিনি আগত ভোৰখন বনোৱাৰ বাবে মানে যিখিনি কাৰ্য কৰি থ'লে সেইবাবে মোৰ হাতখন থমকি ৰ'ল।
হয় আৰু এতিয়া আপোনাৰ যি কৰ্ম স্থাপন কৰিছে, আপুনি আপুনি মই জনামতে বহুত আ আ লাভান্বিত হৈছে কিয়নো আপোনাৰ কামৰ পৰিমাণ প্ৰায় বহুত বৃদ্ধি হৈ গৈছে কিন্তু মোৰ আপুনি চাব পাৰে কৰ্ম সংস্থাপনটো ইমান ভাল হৈ থকা নাই আৰু যি ধনৰ পুঁজি তাৰো পৰিমাণ প্ৰায় কমি গৈছে আপোনাৰ মই জনামতে প্ৰায় আপোনাৰ ডেইলী আঁ ধনৰ পুঁজি প্ৰায় এহেজাৰ দুহেজাৰ বেছি হৈ যায় বুলি মই জানিছো কিয়নো আপুনি দিনটোত ছয় সাত বাৰমান ইজনে সিজনৰ লগত বাৰ্তা লাভ কৰে।
হয় হয় মই এই কণতে এটা কথা ক'ব লাগিব আমাৰ আগৰ মানুহখিনিয়ে কৈ গৈছে এনে ব্যক টি বিলাকক চকু চৰহা বুলি কিন্তু আপোনাৰ চকুততো তেনে কোনো সমস্যা দেখা নাই আপোনাক মই দাঁত চৰহা বুলি কম এই ক্ষেত্ৰত, আপুনি চাওক আপুনিও একো নাই নাইকে আজি এতিয়ালৈকে
এই তেনে ধৰণৰ কথা নক'ব, পা হাজাৰ মইগিলা দেখি পোৱা নাই মই মাথো- এ হেজাৰ টকা এটা ইনকাম কৰিবলৈ সক্ষম হৈছো।
হয় আপোনাৰ সৈতে কথা পাতি ভাল লাগিল কিন্তু আপুনি অপশব্দ ব্যৱহাৰ কৰিলে তেতিয়া আমি কলটো বেছি দেৰি কৰি থাকি লাভ নাই মই ৰাখিছো।